শুনিছেনে? কি কৰি আছা?
এনেই আছো বহি, তুমি?
মৌ এনেই আছো, পিছে ভাত পানী খালা?
উম খালো, তুমি খালা?
মই খোৱা নাই ৰবা।
অ বাকী ঘৰৰ ফালে ভালনে?
অ ভালে আছে, তোমাৰ কোৱা ঘৰৰ ফালে কেনেকোৱা?
উম ভালেই।
উম তোমাৰ খবৰ কেনেকোৱা?
উম মোৰ ভালে দিয়া, তোমাৰ?
খবৰ মানে ভাল বেয়াৰ মাজত চলি আছে দিয়া এই গৰম মানে গৰম মানে গৰম বহুত হৈছে নে। এয়া, অ মোৰ ঠিকেইপ থাক হয় হয় গৰমৰ কাৰণে তুমি থাকিব পৰা নাই, পিছে গৰম বন্ধত তুমি কলৈক যোৱা নাই নেকি?
নাই মই যোৱা নাই ৰবা, তুমি গৈছা নেকি ক'ৰবাত?
মৌ এনেই যোৱা হোৱা নাই এতিয়া বিশেষকে যাওঁ বুলি ভাবি আছো যা কি হয় চাওঁ ৰবাচোন! পিছে এই সে সেইটোৱে তাই তোমাকে সুধিবলৈ খুজিছিলো মানে ধৰি লকত কত গ'লে ভাল হ'ব গৰম বন্ধত?
গৰম বন্ধত তুমি যদি তোমাৰ কিছু কথা জানিব পৰা নাছিল তুমি ধৰি লোৱা কাজি বিভিন্ন ৰাষ্ট্ৰীয় উদ্যানত যাব পা ধৰি লোৱা। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান
হয়।
বা বিভিন্ন জন তাপৰা কিছু কথা শিকিব পাৰিবা আৰু।
হয় হয় তুমি ঠিকে কৈছা কাৰণ ধৰি লোৱা আমি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত গলো এ বিভিন্ন ধৰণৰ জীৱ - জন্তু দেখা পাম ধৰি লোৱা বিভিন্ন ধৰণৰ সেই ডে বিভিন্ন ধৰণৰ বস্তু দেখা পাম আমি সেনেকুৱা আমি যাব লাগে কাৰণ আমি ধৰা দেখিলো যেতিয়া মা - দেউতাও দেখিলে এনেকুৱা মাৰ এটাৰ দেখা বস্তু জানা বস্তুটো আমাক ক'ব সেনেকুৱা
হয় হয়। আমি এনে জানিব পৰা মতে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান এশিঙীয়া গড়ৰ কাৰণে বিখ্যাত কিন্তু আজিকালি তাৰমানে দেখা গৈছে যে বা শুনিছো যে মই মানে যাই পোৱা নাই শুনিছো যে কি আজিকালি তাৰ মানে বিভিন্ন ধৰণৰ জীৱ জন্তু তাত বিলুপ্ত হ'ব ধৰিছে। বা তাত গছ - গছনিৰ যিটো পৰিমাণ সেইটো কমি আহিছে বা যিবোৰ আমাৰ বনাঞ্চল ধ্বংস বা তাৰ মাজেৰে বিভিন্ন ধৰণৰ মানে যি যিহেতু তাত বহুতো পৰ্যটক ফুৰিবলৈ আহে তাৰ কাৰণে তাৰমানে চৰকাৰে কিছুমান এনেকুৱা তাৰমানে পদ ক্ষেপ লৈছে যে বহুতে ৰাস্তাৰ কাৰ নিজৰ সুবিধাৰ কাৰণে যে স সহজত তে যাব পাৰে তেনেকুৱা ৰাস্তা কৰিছে। তাৰ ফলত ধৰি ল তাৰ মাজেৰে ৰেল যাব কিবা যাবতাৰ ফলত বিভিন্ন ধৰণৰ বা হাত তিহক এইবিলাকৰ বহুত জীৱ - জন্তু মৃত্যুমুখত পৰিছে। তাৰ ওপৰত তুমি কি ক'বা?
হয় তুমি ঠিকে কৈছা কাৰণ ধৰি লোৱা আমি এতিয়া কাজিৰঙা ফুৰিবলৈ গলে আমি বিভিন্ন ধৰণৰ পৰা জাগাৰ পৰা মানুহবিলাক আহে চাবলৈ আহে নেদেখা বস্তু চাবলৈ আহে তেওঁলোকে। তেওঁলোকৰ কাৰণে এই এইবিলাক আমি ধৰি লোৱা তুমি যেনেকে ধৰি লোৱা বহুত - বহুত জীৱ - জন্তু মৃত্যুুৰ মুখত পৰিছে। আচল মতে চৰকাৰে এইটো কাম কৰিব নালাগিছিল কাৰণ ধৰি লোৱা ৰেড পল হওক বা কিবা পল হওক তাৰে মাজেদি খুলিবলৈ নালাগিছিল। কাৰণ এইটো কাজিৰঙা এতিয়া মানুহে ফুৰিবলৈ আহে ভাল পাই চাই কিনে, আমিও দূৰৰ পৰা যাওঁ ফুৰিবলৈ। সেইবিলাক কৰিব নালাগে। কাৰণ ধৰি লও সেইখন হৈছে জীৱ - জন্তু থকা ঠাই। যেনেকে আমি মান নুহ থকা ঠাই হিটো জীৱ - জন্তু থকা ঠাই। আচলতে সেইটো কৰিব নালাগে। তুমি কি ভাবা তাৰ এই ওপৰত?
হয় হয় তুমি ঠিকেই কৈছা আৰু চৰকাৰে কিছুমান এনেকুৱা পদক্ষেপ লৈছে যে আমি ইয়াৰ কিছুমান বস টো বাহিৰত নিজৰ লাভৰ কাৰণে বিক্ৰী কৰি আছে। ধৰি লোৱা বিভিন্ন জীৱ - জন্তু হাতী হওক কিবা কিবি এনেকুৱা বিক্ৰী কৰিছে। সেইটো কৰিব নালাগে। আমি পাৰিলে কিছুমান ধৰি লোৱা জীৱ - জন্তু যিবিলাক মানুহক ক্ষতি কৰি আছে। ধৰি লওক খাবা নাপায় খাদ্য। ৰ অভাৱত ওলাই আহিছে সেইবিলাক জীৱ- জন্তু আমি নি তাত ভাল বাসস্থান এটা দি বা গছ - গছনিবিলাক ৰুই অলপমান তাতে ভাল সেই কৰি পেলে তাতে থবৰ হে ব্যয়ৱস্থা কৰিব লাগে কিন্তু চৰকাৰ সেনেকুৱা কিছুমান পদক্ষেপ লৈছে যে সেইবিলাক বেছি পেলে বাহিৰত দেখুৱাব। বিচাৰিছে। আচলতে দেখুৱাব বিচাৰাটো একো উন্নত নহয় কাৰণ বাহিৰৰ যেতিয়া পৰ্যটক আহি পেলে আমাৰ ইয়াত ক'ব যে, অসমখনৰ কাজিৰঙাখন ইমান চাবলৈ ধুনীয়া। তাত বিভিন্ন ধৰণৰ জীৱ - জন্তু দেখা যায়। আমি সেইটোহে কৰিব লাগে। এতিয়া দেখা পোৱা গৈ ছে যে বিভিন্ন ধৰণৰ জীৱ জন্তু বা হওক নল গাহৰি হওক বা ময়ূৰ চৰাই হওক। এইবিলাক দেখুৱ দেখা পোৱা নাযায় কাৰণ ময়ূৰ চৰাই হল আমাৰ হৈছে এটা পৃথিৱীৰ বৃহৎ এটা চৰাই বুলি ক'ব পাৰি। কাৰণ এতিয়া নল গাঁহৰি এটা প্ৰধান আমাৰ জীৱ। সেই জীৱটো এতিয়া প্ৰায়ভাগ নোহোৱা হৈ গৈছে কাৰণ আমি এইবিলাক চাব নগৈ আমি যদি এটা সৰু বস্তু চাওঁ যি আমাৰ ইয়াত কিছুমান জীৱ জন্তু যেনেকৈ হওক পৰিভ্ৰমী চৰাই বা শগুন হওক, এইবিলাক আমি দেখিবলৈ পোৱা যোৱা নাই কাৰণ আমাৰ প্ৰকৃতিক যিটো আমাৰ যিটো আমাৰ মানুহে উত্তাপ হৈ প্ৰচন্দ হৈছিল। প্ৰকৃতিৰ ওপৰত হে লৈ আছে সেইটো আমাৰ ভাল কাম কৰা নাই কাৰণ কিয়? আমি এতিয়া সকলোকে শিকাব লাগিব যে আমি গছ গছনি ৰুম ৰুই পেলেই জীৱ জন্তুবিলাকে মানুহকো ক্ষতি কৰিছে কাৰণ তেওঁলোকৰ জীৱ জন্তু থকা ঠাইবিলাকক গছ কাটি ধোলা মানুহৰ ধৰি লোৱা এখন ঘৰ সজাৰ কাৰণে ভাল ঘৰ সজাৰ কাৰণে কি কৰিছে ঘৰ এটা জীৱ জন্তু থকাৰ জগাত তামানে বান্ধিছে বান্ধি ফেলে সেই গছবিলাক কাটিছে, জীৱ জন্তু বিলাক ক'ত যাব? সক সকলোকে ক্ষতি কৰিব। ইয়াৰ ওপৰত
হয় হয় তুমি ঠিকে কৈছা কাৰণ ধৰি লোৱা আমাৰ এট- টা বিভিন্ন ধৰণৰ জীৱ জন্তু থাকিবলৈ নোহোৱা হৈছে, গছ গছনিবিলাক কাটি পেলাইছে। আচলতে এইবিলাক কাট টিব নালাগে কাৰণ তেওঁলোকৰ থকা জেগাতো অসুবিধা হৈ যায় কাৰণ ধৰি লোৱা এতিয়া গছ কাটি বিভিন্ন ধৰণৰ জকাত বা গুৱাহাটীতে এতিয়া পাহাৰ ভাঙি কিনে ঘৰ বান্ধিছে মানুহ বিলাক। আচলমতে সেইবিলাক কৰিব নালাগে কাৰণ ধৰি লোৱা তুমি ক'বলৈ গ'লে হ'লে আমি ঘৰ বান্ধিবলৈ হ'লে আমি বেলেগ ঠাইও বিচাৰি পাওঁ। কাৰণ ধৰি লোৱা তুমি এতিয়া গছ-গছনি কাটি আমি ঘৰ বান্ধিব নালাগে। কাৰণ জীব-জন্তুবিলাক থাকিব ক'ত তুমি কি ভাবা?
হয় হয় মই এই ভাবো যে চৰকাৰক বা আমি মানু্হ- খিনি নিজে সাৱধান হব লাগিব সজাগ হ'ব লাগিব। তেত- তেতিয়াহে আমি জীৱ-জন্তুবিলাকক বাসস্থান দিব পাৰিম কাৰণ আমি যদি নিজৰ যি- খিনি আমাৰ সেই জীৱ জন্তু সেইখিনিকে আমি ভাল কৰিব নোৱাৰো বিদেশৰ জন- টো আনি আমি ক'ত ৰাখিম। যদি আমি বিদেশক বিক্ৰী কৰিব যাই পেলাই জনাব যোৱাৰ কোনো প্ৰয়োজন নাই। কাৰণ আমি এইটো দেখুৱাব লাগিব যে এজন পৰ্যট- টক যে আমাৰ অসমত এইটো বস্তুৰ কাৰণে বিখ্যাত ধৰি লোৱা এশিঙীয়া গড়ঁৰ কাৰণে বিখ- সেইটো বস্তুৱে আমি দেখাব লাগে।
হয় তুমি ঠিকে কৈছা হয় হয় তুমি ঠিকে কৈছা ধৰি লোৱা আমাৰ এতিয়া অসমত বিশেষকে আমাৰ ভাৰতত বা অসমীয়াত গ এশিঙীয়া গড় ধৰি লোৱা সোণালী বান্দৰ সেই- টো বিখ্যাত আমাৰ কাৰণে, সেইটো বস্তু আমি আনি কিনে দেখুৱাব লাগে যে যে বাহিৰৰ মানুহ পৰ্য্যটক বিলাক আহি চাব পায় অসমৰ এইটো বস্তু বিখ্যাত। ধৰি লোৱা এশিঙীয়া গড়ঁটো সোণালী বান্দৰটো বিখ্যাত কাৰণ সেইবিলাক বস্তু আজিকালি দেখিবলৈ পোৱা নাযায় গৈছে প্ৰায়ভাগ আজিকালি মানুহে আহি কি চাব চাবলৈ একো নোহোৱা হৈ গৈছে চব আজিকালি ধৰি লোৱা ঘৰ বান্ধি বিভিন্ন ধৰণৰ সেইবিলাক কৰিব নালাগে আচ- অলপতে সেইবিলাক তুমি যেনেকে ক'লা আমাৰ অসমৰ পৰা আনি বাহিৰত বি- ক্ৰী কৰে সেইবিলাক আচলতে কৰিব নালাগে। তাৰে ওপৰত তুমি কি ক'ব বিচাৰ-
হয় হয় আমি আমি মানে মানুহে এইটোয়ে বুজিছো যে আমি সহজটো কৰি লৈছো। যে আমি সেই বস্তুটো চাবলৈ সহজতে যাব পাৰো বা বিভিন্ন ধৰণৰ ৰাস্তাই দি সহজ যাই পাওঁ সেইটো মানুহে বিচাৰ কৰে কিন্তু আচলতে সেইটো নহয়। আমাৰ পৰা কিছুমান জীৱ জন্তুৰ ক্ষতি হৈছে নেকি, আমি সেইটোও চাব লাগিব। সেই বস্তুটো চালে জীৱ-জন- টো বিলাক আমাৰ ইয়াতে থাকিব সোণালী বান্দৰ ক'ত থাকিব বা বান্ধ আজিকালি গছ বিলাক গছবিলাক চব কাট- কাটি পেলাই কাটি পেলোৱাৰ ফলত সোণালী বান্দৰ এতিয়া ক'ত বাসস্থান ল'ব সেই কাৰণে আৰু বিভিন্ন ধৰ- দেখা পোৱা গৈছে যে আমাৰ যিটো আমাৰ পিছলে সেতু আছে আমাৰ যিটো বাঘ আছে। ঠেকীয়া পটীয়া বাঘ সেইট- টো দেখিবলৈ পোৱা পোৱা যোৱা নাই কাৰণ আৰু যিবিলাক এই কাজিৰঙাত বাঘ আছে সেইবিলাকৰো এনেকুৱা হৈছে যে মানুহক আহি পেলাই অশান্তি বা তেওঁলোকৰ অপকাৰ কৰি আছে কাৰণ কৰিবই আৰু ইয়াৰ মেইন দুখী হৈছে মানুহ মানুহে যদি গছ নাকাটে বা তাত একো তেওঁলোকক দিছ- দিচতাৰভ নকৰে তেতিয়া আমাৰ একোৱে নহয় কাৰণ কৰিব তেওঁলোকৰ খাদ্য নোহোৱা হৈ গৈছে বা গছ - গছনি থা কিবলৈ জেগা নোহোৱা হৈ গৈছে, তেওঁলোকে ক'ত যাব?
হয় হয় তুমি ঠিকেই কৈছ। হয় তুমি ঠিকে কৈছা, ধৰি লোৱা আমাৰ এতিয়া মানুহ বিভিন্ন ধৰণৰ আমি ফুৰিবলৈ গৈ দেখিবলৈ পুৱা হৈছ লৈছিলে। যে মানুহক তেওঁলোকে ক্ষতি কৰিবলৈ খোজে, এই ক্ষতি কৰিব কাৰণে আমাৰ মানুহে দুখী। আৰু মানুহবিলাকে যদি আমি গছ - গছনি নাকাটো বা তেওঁলোকৰ থকা ঠাইখিনি আমি যদি সেই নকৰো মানে ধৰি লওক গাছ - গছনিবিলাক থাকে ৰাতি তেওঁলোকে থকা ঠাইত সেইবিলাক যদি আমি কাটি নেপেলাও কাটি নেপেলাই আমি কিন্তু দি তেওঁলোকক আৰু চাৰিডাল বা পাঁচডাল গছ ৰুই দিওঁ তাতে আমি আমাৰ নিজৰ কাৰণেও ভাল আমি ধৰি লোৱা আমাৰ তাৰ পৰা সেই গছৰ পৰা আমি বিভিন্ন ধৰণৰ অক্সিজেন পাওঁ, আমি - আমি অক্সিজেনটো আমি তেওঁলোককো দিলো আমিও পালো আৰু আমি দে কাঁ টি গছ - গছনি কাটি এইবিলাক বেয়া কাম কৰো তেতিয়া তেওঁলোকৰো ক্ষতি হ'ব আমাৰো ক্ষতি হ'ব।
অ এতিয়াতো বৰ্তমান অক্সিজেনৰ মাত্ৰা খুবেই কমি গৈছে কাৰ্বন -ডাই -অক্সাইডৰ হাৰ বহুত বাঢ়ি গৈছে কাৰণ আমি এইটো - এইটো কৰিব লাগে যে আমি যদি বেলেগৰ ভাল কৰিব নোৱাৰো বেয়াও কৰিব নালাগে কাৰণ আমি যদি গছ ৰুব নোৱাৰো তেতিয়া আমি গছ কাটিব নালাগে তুমি এ দছডাল গছ টি এডাল গাছ ৰুই কোনো তাৰ পৰাই লাভৱান হ'ব নোৱাৰি বা তুমি তুমি কোনো একো ভাল কাম কৰা নুবুজাই যদি তুমি এডাল গছ কাটি দছডাল গছ ৰুইছা তেতিয়া সেইটো ভাল কথা বছ নিজৰ দেখ খনৰ কাৰণেও ভাল কথা, সমাজখনৰ কাৰণেও ভাল কথা আৰু নিজৰ স্বাস্থ্যৰ কাৰণে ভাল কথা আৰু জীৱ - জন্তুবিলাকক এটা আশ্ৰয় দিয়া বা
হয় হয় তুমি ঠিকে কৈছা, কাৰণ চাবা এতিয়া - এতিয়া আমি কবলৈ গলে হলে তুমি যেনেকে ক'লা এডাল গছ কাটিলে দছ - দছ ডাল গছ ৰুব লাগে বা দছ ডাল গছ কাটি এডাল গছ ৰুব নালাগে কাৰণ সেইটো লাভ কি হ'ল আমি ধৰি লোৱা কাট কাট আমি গছ কাটিলো এডাল গছ কাটি কিনে আমি দছডাল গছ যদি ৰু তেতিয়া আমাৰ লাভৱান হ'ব, লাভ হ'ব তেতিয়া আমাৰ। সেনেকুৱাত, তুমি ঠিকে কৈছা কাৰণ চাবা এতিয়া ক'বলৈ গ'লে বোলে বহুত কথা আছে এনেকুৱা য'ত আমি দেখিবলৈ পোৱা গৈছে বিভিন্ন ধৰণৰ অঞ্চ তলত বা বিভিন্ন ধৰণৰ জগাত গছবিলাক কাটি ধৰি লোৱা ৰাতি ৰাতা ৰাতি মানুহবিলাকে গছ বিক্ৰী কৰে, আচলতে গছ বিক্ৰী কৰিব নালাগে কাৰণ আমাৰ অ অসমৰ এজন শেষ ৰজাই কৈ থৈ গৈছিল গছ কাটিব নালাগে।
হয় হয়, হয় হয় তুমি
কি অ দেখো আ কোৱা কোৱা?
হয় হয়, তুমি এইটো ঠিকেই কৈছা যে গছ কাটিব নালাগে। গ গছৰ পৰা আমি বহু বিভিন্ন ধৰণৰ হেৰি পাও বা আমাৰ মানুহে কেনেকুৱা যে আমাৰ কি আছিলে গছ কাট টিব লাগিব কাৰণ আমাৰ আমাৰ কামত অ গছডাল কাটিব লাগিব কিন্তু আমাৰ মানুহে এনেকুৱা হৈ গৈছে যে এডাল গছৰ জেগাত যিডাল নলগা গছ সেইডালো কাটি থৈ দিয়ে সেইটোও কৰিব নালাগে তুমি এডাল গছ কা টা কাৰণ গছ কাটিব লাগিব কাৰণ মানুহৰ বহুত কাম উদায়, মানুহৰ নিজৰ লাভৰ কাৰণে বা বিভিন্ন টকা - পইচা লাভ মহৰ, শেৱৰ ক্ষেত্ৰত তেওঁলোকে বিভিন্ন ধৰণৰ গাছবিলাক কাটি কাটা আৰম্ভ কৰিছে কিন্তু সেই বস্তুটো এতিয়া এনেকৈ থাকিলে পিছলৈ বহুত সেই হব বা বায়ুমণ্ডলতো যিটো আমাৰ গোলকীয় উষ্ণতা তাৰ ফলত বহুতো গৰমৰ বৃদ্ধি হৈছে। আমি এ তিয়া সেইটো কৰিব নালা কিবা আৰু ইয়াৰ দ্বাৰা চৰকাৰেও পদক্ষেপ কিছুমান ল'ব লাগিব যে আমি গছবিলাক ৰুব লাগিব। কাৰণ আৰু ৰুলেই নহব, তাৰ যত্ন ল'ব লাগিব। ৰুই থলে বা আমি বিশ্ব পৰিৱেশ দিৱস দিৱসৰ দিনা যদি আমি সদাল গছপুলি ৰু, সেই সদাল গছপুলি সেইদিনা লৈ এখন ফটো উঠিলে একো নহব কাৰণ সেই গছপুলিবিলাকৰ যত্ন লব লাগিব তেতিয়াহে সকলোবিলাক আমি অক্সিজেনো পাম স্বাস্থ্যও ভালে থাকিব।
হয়- হয় ঠিকে কৈছা তুমি- ঠিকে কৈছা তুমি কাৰণ ধৰি লোৱা আমি বিশ্ব পৰিৱেশৰ দিনা আমি দছডাল বা এশডাল গছ ৰুই কিনে তাৰ তেওঁলোকৰ যদি গছ জনৰ আমি যত্ন ল'ব নোৱাৰো গছ ৰোৱাৰ কোনো মূল্যই নাথাকিল গছ ৰুলে নহ'ব তাতে পানী সময়মতে পানী ঢালিব লাগিব সময়মতে আৰু বেলেগ ধৰি ল' বিভিন্ন ধৰণৰ জৱ জীৱ- জন্তু খাব নোৱাৰাকে আমি তাতে বঢ়িয়াকে বেৰা দিব লাগিব এনেকুৱা বিভিন্ন ধৰণৰ কাম কৰিব লাগিব। ঠিকে কৈছা তুমি দিয়া পিছে তোমাৰ লগত কথা পাতি ভাল লাগিল মোৰ।
অ, হয়-হয় তোমাৰ লগতো কথা পাতি ভাল পিছলৈ আৰু পাতিবলে চেষ্টা কৰিম।
দিয়া-দিয়া ধন্যবাদ।